হেল্ল' আহ কি কৰিছা এ আছো দিয়া মই তোমাৰ চিকেন অলপ বনাবলৈ ওলাইছো। তাকে গাটো মানে অলপ জ্বৰ জ্বৰ লাগি আছে গম পাইছা গাটো বিষাইও আছে। তাকে ভাবিলো বোলো চিকেন অলপ আনিছে মানুহজনে মতন বোলো বনাও তাকে এ যোগাৰ কৰি পেলাই লৈছো মনত পৰি বোলো কি কৰি আছানো ফোন কৰি খবৰ এটা লওঁ ৰ'বা
হয় হয় ভালে কৰিছা আহ ভালে কৰিছা ভালে কৰিছা মই এই আছিলো দিয়া এনে বাহিৰতে বহি আছিলো
আহ অ
এয়া আৰু গৰম যায় সেইকাৰণে বাহিৰতে বহি আছিলো আৰু বতাহ লৈ পেলাই সেই
এ গৰম পৰিছেও নহ
পৰিছে পৰিছে বহুত পৰিছে আজি অ বনোৱা কৰা মানে হেৰি আৰু দিয়া নিৰামিষে বনাইছে অ চব্জি পাচলি সেনেকেই আৰু অ সেইটোৱে গৰমত সেয়াই আৰু
আমাৰ তোমাৰ ইাত জ্বৰ উঠি থকাৰ কাৰণে গৰম হলে বোলো নাই বোলো জালুক চালুক দি আদা নহৰু দি বেলেগ মছলা নিদিওঁ আৰু চুপ টাইপকে বোলো কুকাৰত উঠাই দিওঁ তেনেকে বোলো অলপ খাওঁ গাটো ভাল লাগে যদি লাগক এই তোমাৰ মাৰ, অ মাও তোমাৰ অসুখ হৈছে।
হয়, এই আজিকালি হৈছেই দিয়া, এই গৰম বুলি এতিয়া তোমাৰ ধৰা ভাইৰেল ফিভাৰ এটাও আহিছে নহয়, হয় নে নহয়? সেইটোৱেই চবৰে হৈ আছে।
পিছত এবাৰ হৈ থকা হৈছে।
হৈ থকা হৈছে।
সেইটোৱেই, তাতে মানে কি হৈছে মানুহ বিলাকৰ যদি কাৰোবাৰ এটা হৈছে, তোমাৰ আকৌ মানে লগত থকাটোও তেনেকুৱা বিয়পিছে, এনেকুৱা নিচিনা হৈছে, উম। প্ৰথমে তোমাৰ, তাকে প্ৰথমে তোমাৰ লৰা হ'ল, লৰাই পিছত ভাল পালে, ডাক্তৰক দেখা কৰি ল'লো। তাৰ পিছতে তোমাৰ, এতিয়া মাৰ হৈছে আৰু মাক শুশ্ৰষা কৰি থকা কাৰনে মোৰ গাটো মানে বিষ গৰম লাগি আহি থকা হৈছে। দেহাটোৱে ভাল নথকা হৈছেচোন।
হয় দিয়া, আজিকালি এইটো হেৰিতো জ্বৰটো মানে হলে পুতুকে ভালে নোহোৱা হৈছে। বহুত দিন লাগে মানে ভাল হবলে, দুৰ্বল কৰি দিয়ে। হয় হয়।
তাকেই এই তোমাৰ কৰোণা যে এবাৰ হৈছিলে ন, এই তেনেকুৱা লক্ষ ক্ষন বিলাক হৈছে। মানুহৰ মানে গাটো দুৰ্বল কৰি পেলাই। আৰু এ খাবলে-ব'বলে মন নাযায়, মোক খন তিতা তিতা, সেই কৰোণা লক্ষণ হৈছে গম পালা। অহ, গা বিলাক দুৰ্বল হয়, সেই তাকে দেহ বিলাক কোনো মানুহবিলাকৰ ভাল নাইকিয়া হৈ আহিছে।
ভাল নাইকিয়া হৈছে, হয় দিয়া। সেয়াই আৰু, ভালকৈ অলপ খাই কৰি, পুষ্টিকৰ খাদ্য ন। খাই কৰি লৈ পেলাই অলপ, সুস্থ হৈ থাকা আৰু সেইটোৱেই।
আৰু তাকে মই ভাবিলো, মই বোলো অলপ এনেকে চুপ টাইপৰ বনাও ৰবা আজি। বনাই পেলাই বোলো গৰম, গৰম হয় যদি বোলো দেহাটোৰ কাৰণেই ভাল, জালুক চালুক দি বলাই, তেনেকেই সেই বনাবলে মানে যোতন কৰি লৈছো। ভাবিলোঁ বহুদিন হ'ল ফোন কৰা নাই, আজি বোলো ফোন এটা কৰি খবৰ লওঁ ৰ'বা কি কৰিছা, সেয়েহে বোলো ফোন লগালো তোমালে।
হয় হয় হয়, আৰু আমি প পৰাপক্ষত মানে কি জানানে গৰমত আমি যে তৎক্ষণাত এই ধৰা ফ্ৰিজৰ পানী খাই দিও, কল্ড ড্ৰিংক খাই দিও, সেইবিলাক কিন্তু বহুত অপকাৰ কৰে। হয়, আমাৰ শৰীৰত আমি গম নাপাও, কিন্তু বহুত মানে ভিতৰত গৈ বহুত অপ কাৰ কৰে, কাৰণ কি হয়, হয়। এতিয়া ধৰা গৰম কেৰাহী এটাত তেল দিয়া হৈ আছে, হয়নে? তেলত যেনেকে পানী এডপল পোৱা লগতে চিটিকি যায়, পকি যায়।
অহ, দিগদাৰ
কাৰণ হৈছে আমাৰ শৰীৰতটো মানে। হয়, গৰম হৈ থাকে যে, তাত আমি ঠাণ্ডা পুতুককে পেলাই দিলে মানে ভিতৰত
আমাৰ মানুহ বিলাকে ভুল কৰে, মানে গৰম বেছি লাগিছে পুৰা ঠাণ্ডা পানী কল্ড ড্ৰিংক এনেকে খাই দিয়ে, অহ, তাৰপিছত, তাৰফলত তোমাৰ দেহাটো মানে বেয়া কৰি দিয়ে, হয়নে?
বেয়া কৰি দিয়ে হয়, সেই তাৰ পৰা জ্বৰ চ্বৰ বহুত হয়। দিয়াচোন, হয় জ্বৰ চৰ্দি অপকাৰ হয়। নহয়-নহয়-নহয়।
তাকেই মানুহবিলাকে বুজিও পোৱা নাযায়, গম পালা?
বুজিও পোৱা নাযায়, হয় দিয়া, সেইটোৱেই আৰু। মানুহে অলপ গৰম গৰমেই খাব লাগে গৰমত।
গৰম গৰম খাব লাগে, মানে গৰমতোক হজম কৰিব পাৰিব লাগিব। তেতিয়াহে, তুমি যদি ঠাণ্ডা পেলাবলে মানে চোৱা তেতিয়াহ'লে তোমাৰ নিজৰে ক্ষতি আজিকালি ন?
হয়-হয় তুমি এই হেৰি কৰিবাচোন, এই হাল মানে হালধি আৰু গাখীৰ দি পেলাই উতলাই পেলাই জালুক চালুক দি পেলাই খাবাচোন, তেতিয়া মানে গা বিষ-চিষ বিলাক অলপ কাটিব। সেইটো এটা মানে ভাল, হয়-হয় সেইটো এটা ভাল ঔষধ হয়।
চাম, তেনেকে কালি দিনতে ৰাতিপুৱা মানে খালি পেটতে খাম চাগে। ভাল হব নেকি অ বেছিকে
অ হ'ব বাৰু খালী পেটত খালেও কথা নাই, আৰু ধৰা এনেই হেৰি কৰিলেও কিবা এটা খাই কৰি হলেও খালেও ক কথা নাই বাৰু কিন্তু সেইয়া আৰু অ খালে কিন্তু বিহ-চিহ বিলাক তাতে আৰু গৰমে গৰমে খোৱা হয় যে, খাবও বৰ ধুনীয়া সোৱাদ লগা হয় বস্ত
সোৱাদ লগা হয়। তাকে মই ভাবিছো মই বুলো হালধিৰো এনেও খালে এণ্টিবাইটিক এ থাকে ন, মাজে মাজে আগতে খাইছিলো। কিন্তু এতিয়া নাই, এতিয়া ভাবিছো হে ব হালধি অলপ আনিবলা, কেঁচা হালধি তোমাৰ উম তাকে মই ভাবিছো বোলো খালি পেটত কালি গৰম পানী হেৰি কৰিপেলাই তাতে দি খাব লাগিব আৰু গা বিলাক বিষাই কৰি থাকে যে গম পাইছা
হয় হয় হয় আৰু এইটো মানে হ'লে মানে গাটো একে খাই দিয়াৰ লগতে মানে এনেকুৱা লাগে যেন বহুত সকাহ পাইছো বিষ-চিষ বিলাক হয় হয় একদম হেৰিত টো জ্বৰটো অকন আৰাম-আৰাম নিচিনা লাগে, হয়-হয়। কম যাব অলপ হ'লেও হয়। ভালকে তেনেকে খাই দিবা দুই তিন দিন ধুনীয়াকে। হয়। আৰু এনেও মানে আমি নৰ্মেল মানুহেও সেই ভাগ খাব লাগে মানে বস্তুটো, মানে কি হয়। অ। হয়। সপ্তাহত এদিন হওঁক, দহ দহ দিন পোন্ধৰ দিনৰ মূৰত দিন হলেও মানে খাব লাগে বস্তুটো। আমি মানে কি হয় এটা কথা আমাৰো ভুল আছে, কাৰণ আমি কিবা এটা হলেহে আমি বস্তু- হেটো খাও হয় নে কিন্তু যিহেটো হয় হয় হয় হয় তেতিয়াহে আমি অনুভৱ কৰো কিন্তু মানে আমি সেইটো বস্তু বস্তু কেইটা মানে খাই থাকিব লাগে মাজে সময়ে হয় নে কাৰণ সুস্থ হয় তেতিয়াহে থাকিব পাৰিম।
উম হয় দিয়া ঠিকে কৈছা আমি অনুভৱে নকৰো। খাব লাগে বুলি পিছত যেতিয়া বেমাৰ আহে ন তেতিয়া মানে ভয় কৰোঁ মৰিবলৈ তেতিয়া অঁ তেতিয়া মানে কি খালে ভাল হয় তেতিয়াহে মানে অ কিন্তু আগতীয়াকে যে তুমি যত্ন লৈ থাকিলে দেহাটো ভাল হয় সেইটো মানে টাইমে টাইমে পোৱা নাযায় ৰবা দেহাটোৰ কাৰণে। ভালত না হেৰি নহয় সময় নিমিলে আৰু যেতিয়া তোমাৰ অঁ গা চা বেয়া হয় তেতিয়াহে ভাবো অ যত্ন ল'ব লাগে দেখোন দেহাটো দেহা বেয়া হৈ গৈছে তে- তিয়াহে অনুভৱ
অনুভৱ হয়, হয় দিয়া, হয় হয় সেইয়াই আৰু খাই থাকিব লাগে হয়নে কাৰণ আমি আমাৰ সুস্থ শৰীৰটো সুস্থ হলেহে আমি ধৰা বিভিন্ন কাম কাজত জড়িত হব পাৰিম হয়নে নহয়
সেইটোৱে এতিয়া কষ্ট বিলাকো বহুত কৰা যায় ন দিনটোতো ৰেষ্ট নাপাও এ কামে বনে লাগিয়ে থাকো তাৰ পৰা তোমাৰ দেহাটো মানে যদি যত্ন নলও মানে পৰি যাব লাগিব তেতিয়া।
পৰি যাব লাগিব হয় হয় সেইটোৱেই সেইকাৰণে অলপ যত্ন ল'বা বস্তুবোৰ অলপ হেৰি কৰিবা। খাবা নিয়মীয়াকৈ সেইটোৱে আৰু অঁ হৈছে হৈছে আৰুো হৈছে আহিছে আহিছে আহিছো
এইটো মাহ সেইটোৱে মানে কি হৈছে পানী বিলাক উঠিছে ন কলং কপিলি এই তাৰ ফলত তোমাৰ জলবায়ু টো মানে কিবা হেৰি টাইপৰ হৈ গৈছেগে সেমেকা কিবা কিবি সেইটো চিজন টো তোমাৰ সেনেকুৱা হৈছে গৈ গম পালা
হয় হয় সেইটো কাৰণেই হৈছে বহুতৰে বহুতৰে হৈছে বাৰু বেমাৰটো কাৰণ আৰু এটা কথা গৰম ঠাণ্ডা এই বোলে বৰষুণ দিলে দু দুটোপাল মান হলেও আকৌ মানে বতৰটো অকমান হেৰি কৰিলে আকৌ গৰম দি দিলে সেইটো লৈ পেলাই মানে বহুত ধ হয় হয় সেইটো সেইটো কাৰণে মানুহৰ বহুত বেমাৰ আজাৰ হয়
এই প্ৰায় মানুহৰ হৈছে গম পাইছা বহুত মানুহৰ হৈছে তাৰমানে হেৰি ভাল নথকাই হৈছে কাঁইটো খাবৰ ললেও মানে গম পাই বোলে গায়ে বেয়া সিটোক ললেও মানে খবৰ তেনেকে গা বেয়া গা বেয়া আৰু মানুহ অঁ মানে সেইটো হৈছে মানে কি সকলোৱে মানে গা বিলাক ভাল নাথাকা হৈছে
ভাল নথকা হৈছে হয় হয় কথাটো হয় সেইয়াই আৰু অলপ চাই চি ন, মানুহবোৰ অলপ চলিব লাগিব আৰু।
তাকে মানে যত্ন যদি লোৱা নাযায় মানে তেতিয়াহলে নি
নিজৰে ক্ষতি, নিজৰে ক্ষতি, হয়, হয় কথাটো বাৰু। নিজৰে ক্ষতি, সেইটোৱে। আৰু চাবাচোন তুমি গাটো বেয়া লাগি থাকিলে কোনোবা কথা কিছুমান সুধি থাকিলেও মানে খং উঠি যায়। কিবা খিং খিঙি আলোচনা এটা হৈ যায় হয়নে কাৰণ কাহটোত অকনো বল হয় হয় দুৰ্বল হৈ থাকিলে কথাাতটো কবলে মন নাযায়
হয় মন চন বিলাক ভাল লাগি নাথাকে
সেইটয়ে তোমাৰ মন ভাল লাগিলেহে চব কৰিবলে মন যায় কাম বনে হওঁক হয় ন কিন্তু যেতিয়া ম বিলাক বেয়া হ'ব দেহ বিলাক বেয়া হৈ থাকিব, তেতিয়া মানে একো একো কামেই মানে ভাল নালাগে। গম পালা? ভাল নল নলগা হৈ যায় আকৌ।
হয়, হয়, সেইকাৰণে সোনকালে এইবিলাক খাই, খাই কৰি খু ত হ'ব লাগে আৰু ন।
সেইটয়ে মানে কি হয় আজিকালি যদি, তোমাৰ মায়ে আজি গৈছিলে। মা মানে হোৱা আছে ন, মা ডক্তৰ খত যাই পলে তোমাৰ দেখাই আহিলেগৈ বা টেষ্ট চেষ্ট কৰালে, একো নাই। কিন্তু সেই ভাইৰাছ জ্বৰ যে, মেডিচিন দি কৈছে খালে ভাল পাব। কিন্তু মা যেতিয়া মানে অলপ লৰা চোৱা কৰি মই মানে হেৰি কৰি আছো ন, মাৰ মালিচ চালিচ কৰি থাক যে, সেই কাৰণে চাগে মোৰ গাটো অলপ হেৰি বেয়া লাগিছে।
অঁ, সেইটোৱে, অঁ, সেইটোৱে। আৰু এইটো মানে কি জানানে, হয়। আৰু মানে এইটো মেডিচিন খালেও তৎক্ষণাতে মানে ভাল নহয়। খাব লাগে তথাপিও মানে তেওঁ
উম, নহব, সেইটোৱেই মানে। ঘৰত পাঁচ-ছয় দিন মান থাকিব লাগিব চাগে দে সুস্থ হোৱা লৈকে।
হয়, হয়, হয়। দুদিনমান অলপ হেৰি কৰিব লাগিব, ৰেষ্ট ল'ব লাগিব, হয়নে? আৰু আমি মানে, অ', হয়। সেইটোৱে আৰু। জ্ব, মানে আমাৰ জ্বৰে খাব নালাগিব মানুহ, হয়নে নহয়? আমি সেইটো মানে হেৰি দিব নালাগিব আৰু ধৰা।
অ', এতিয়া মানে নিজে মানে যুঁজিব পৰা শক্তিটো লাগিব গাত।
শক্তিটো লাগিব, হয়, হয়। হয়। সেইটোৱেই। নহয়, নহয়। সেইকাৰণে ভালে কৰিছা, অলপ বিলাক খাই থাকিব লাগ
সেইটোৱেই, এতিয়া সেইকাৰণে চুপ বনাইছো গম পাইছা। এতিয়া বোলো চুপ খাই দিলে গাটো ভাল লাগে যদি লাগক। সেই তাকে বনোৱা কৰাত লাগি আছো। গম পালা? দিয়া। ভালে আছে যদি হ'ব দিয়া নহ'লে ন!
তুমি শৰীৰৰ যতন লবা। অ', ঠিক আছে দিয়া। আকৌ কেতিয়াবা ফোন কৰিম ন? অ', ঠিক আছে।
কেতিয়াবা
অ', অ', ঠিক আছে দিয়া।